হাই কেনে আছ। ছা।
ভালে আছো তুমি তোমাৰ কি খবৰ।
মোৰো ভালেই। অহ মই কালি এখন নতুন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলো।
বা তুমি কিতাপ পঢ়ি ভাল পোৱা নেকি?
হয়, মই কিতাপ পঢ়ি বৰ ভাল পাওঁ। অ, তুমি তুমি কি। কিতাপ পঢ়ি ভাল পোৱা নে?
মইো ভাল পাওঁ।
হয়। তুমি কেনেকুৱা ধৰণৰ কিতাপ । পঢ়ি ভাল পোৱা?
অ, মই গল্প। জীৱনী ইতিহাস এ এইবিলাক পঢ়ি ভাল । পাও, তুমি?
হয় ময়ো আহ জীৱনী, উপন্যাস এইবোৰ পঢ়ি মোৰ বৰ ভাল লাগে, মই ইতিমৈধে আহ যাহ জীৱনী এখন পঢ়িবলৈ আৰম্ভ কৰিছোঁ আহ জীৱনীটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ। ওপৰত আহ মোৰ তেখেতৰ বিষয়ে পঢ়ি বৰ ভাল লাগিছে। তেখেতে বহুতখিনি। আহ, তাতে তেখেতৰ জীৱনৰ বহুতখিনি আহ সংগ্ৰাম আৰু তেখেতে কেনেকৈ। তেখেতৰ গানৰ জৰিয়তে, অসমৰ গ্ৰাম্য জীৱনৰ পৰিৱৰ্তন আনিব বিচাৰিছে, তাৰ কথাখিনি তাত। ধুনীয়াকৈ উপলব্ধ আছে। হয় তুমি তেনেকে আহ। আৰ উপচ উব। উপন্যাস মানে। কোন গৰাকী ব্যক্তিৰ ওপৰত। পঢ়ি বেছি ভাল পোৱা।
উম ময়ো, তুমি কি কলা, ভূপেন হাজৰিক নেক।
হয়। হয় মই তেখেতৰ ওপৰতে পঢ়িছো।
আহ মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক এ বিষয়ে। পঢ়িছিলো, অ মই, মই বহুত ভাল। পাইছো পঢ়ি। দিয়েনে অপান উপন্যাসটো, পিছে আজিকালি লৰা ছ। ছোৱালী আহ কিতাপৰ প্ৰতি মানে। আগ্ৰহতটো নাইকিয়া হৈ গ'ল। মোবাইল আজিকালি। চবে মোবাইলে চাই।
হয়। হয়, তুমি যে কৈছা আজিকালি ল'ৰা ছোৱালীবোৰ মোবাইল ফোনৰ প্ৰতি বেছি আকৰ্ষিত হৈছে, এই কথাটোত মই সম্পূৰ্ণভাৱে একমত হয়, কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ল'ৰা ছোৱালীবোৰ মোবাইল ফোনৰ প্ৰতি বে। বেছি আকৰ্ষিত হৈছে, যাৰ ফলত আৰ ল'ৰা ছোৱালীৰ কিতাপৰ প্ৰতি মনোযোগ থি। তাৰপিছত কিতাপ পঢ়িলে তাৰ পৰা যিখিনি জ্ঞান আহ শৰণ হয় সেইবোৰ ক্ৰমা য় কমি অহা যেন আমি দেখিবলৈ পাইছোঁ। অ সেইকাৰণে হয়। সেইকাৰণে মই ভাবিছো যদি আমি আ দিনত আ যদিও আমি কমপক্ষে আমি যদি আধা ঘণ্টা হ'লেও যদি আমি কিতাপত দিব পাৰো তাৰ পৰা আমি বহুতখিনি উপকৃত আহ লাভ বা লাভান্বিত হম বুলি মই ভাবোঁ। কাৰণ কিতাপ পঢ়িলে তাৰ পৰা আমাৰ মনোযোগ হয়। মনোযোগ শক্তি বাঢ়ে। তাৰ পৰা আমি জ্ঞান লাভ কৰিব পাৰোঁ আৰু বহুতো কথা জানিব পাৰোঁ যিবোৰ অ পঢ়িলে আ আমাৰ দৈনন্দিন জীৱনতো বহুতবোৰ কথা আহ তাৰ লগত আমি তুলনা কৰি আমি তাৰ পৰা বহুত বস্তু শিকিব পাৰোঁ।
পঢ়াৰ আনন্দ একেবাৰে বেলেগ। অ কিতাপে কেৱল জ্ঞানেই নিদি দিয়ে কল কল্পনা শক্তিও বৃদ্ধি কৰে অহ। আৰু
হয়, কিতাপ পঢ়িলে আমাৰ আহ উ যিখিনি শব্দৰ ভাণ্ডাৰ আছে সেই শব্দৰ ভাণ্ডাৰো বৃদ্ধি হয়। আহ কিতাপ পঢ়িলে আমি আহ বহুতো বস্তু জানিব পাৰো। তাৰো উপৰি আ কিবা এটা বস্তুৰ বিষয়ে যত দি তেনেকে আমাক কোনোবাই সুধে আমি পতককে তাৰ উত্তৰটো দিব পাৰোঁ। মই ভাবো কিতাপ পঢ়িলে অ বহুত বেছি আমি তাৰ পৰা লাভান্বিত হ'ব পাৰোঁ।
হয়, ঠিকে কৈছা। কিতাপ হৈছে আমাৰ আহ জীৱনৰ মূল্যৱান মুখ্য অ জ্ঞানৰ মূল্যবান উৎস হয় কিতাপ। যিহেতু তো আজিকালি কিতাপ অ বহুতে মানুহ কম পঢ়ি আছে ছে কিন্তু পঢ়িব লাগে হয় পিছে তুমি কি কব বিচৰা
হয় তোমাৰ কথাখিনিৰ পৰা মই বহুতখিনি বস্তু আহ মিলাব পাৰিছো বৰ কিতাপ পঢ়িলে বৰ ভাল লাগে যেনেকে প্ৰতিটো কিতাপে আমাক কিবা নহয় কিবা শিকায়
হয় ঠিকে কৈছা মোৰ লাইব্ৰেৰীৰ পৰিৱেশ বৰ ভাল লাগে পিছে তোমাৰ
হয় মোৰো লাইব্ৰেৰীত পঢ়ি বৰ ভাল লাগে মই কেতিয়াবা কেতিয়াবা লাইব্ৰেৰীত পঢ়িবলৈ যাওঁ
হয় ঠিকে কৈছা লাইব্ৰেৰীৰ পৰিৱেশটো বৰ ধুনীয়া শান্ত যত মনটো আহ ভাল হৈ যায় গলে
হয় হয় মইয়ো পঢ়ি মইয়ো লাইব্ৰেৰীলৈ গৈ বৰ ভাল পাওঁ সেইটো এটা বৰ ভাল অভ্যাস বুলি মই ভাবো কিতাপ পঢ়িলে আমাৰ শব্দৰ ভাণ্ডাৰো বৃদ্ধি পায়
হয় পিছে আজিকালি আহ আহ মানুহ উপহাৰ হিচাপে কিতাপটো মই আহ দিয়টো বেছি ভাল বুলি ভাবো যিহেতু আজিকালি মানুহে কিতাপ টো ইমান নপঢ়ে যিহেতু বা উপহাৰ দিলে সেই হিচাপে পঢ়িবও পাৰে কিতাপ কিতাপ আৰু সেই জ্ঞানো জ্ঞানৰো সেই এটা আহ বুজি পতো পাইছে ন
হয় হয় হয় তুমি ঠিকে কৈছা আহ আজিকালি বহুতে মোবাইল ফোনত বেছি সময় কটাই কিন্তু কিতাপ পঢ়াৰ আনন্দ একেবাৰে বেলেগ তুমি সেইটো ভাবানে কিতাপ পঢ়িলে আমাৰ মনটো ভাল হয়
হয় মই ভাবো অ কিতাপ পঢ়িলে মনত টা বেলেগ আহ ভাল লাগে আহ যিহেতু কিতাপ প পৰা বহুতো নতুন নতুন আ আমি জ্ঞান লাভ কৰো কিতাপ কিন্তু অকল অ পঢ়াৰ কাৰনেই নহয় কিতাপ বহুতো জ্ঞান দিয়ে অ মনোযোগ সৃষ্টিশীলতা বৃদ্ধি কৰে
হয় হয় পিছে তুমি ই বুক পঢ়া নে হাতে লিখা হাত হাতেৰে কিতাপ পঢ়ি মানে ছপা কিতাপ পঢ়ি ভাল পোৱা
কেতিয়াবা পঢ়ো কিন্তু চপা কিতাপ বেছি ভাল লাগে
হয় মোৰো হাতেৰে কিতাপ পঢ়ি আহ যিটো পঢ়াৰ অনুভৱ সেইটো সম্পূৰ্ণৰূপে বেলেগ হয় ছাত্ৰ ছাত্ৰীৰ বাবে এ কিতাপ পঢ়াটো কিয় গুৰুত গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা
অ কাৰণ ই জ্ঞান মনোযোগ আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে
হয় বৰ ভাল কথা মইয়ো তেনেকুৱাই ভাবো
হয় পিছত অ কিতাপ অ কিতাপৰ বিষয়ে বহুতো জানিব লগা কথা আমাৰ আছে
হয়
উম
হয় মানে কিতাপ পঢ়িলে আমি বহুত কথা জানিব পাৰো মই কেইদিনমান আগত ড এ পি জে আব্দুল কালাম ছাৰ কিতাপখন পঢ়িছিলো কিতাপ খনৰ কিতাপ খনৰ পৰা শিকিবলগীয়া বহুতখিনি আছিলে তাৰে ভিতৰত মই এটা কথা কব বিচাৰিম যে আ তাতে তাতে কিছুমান বস্তু এনেকৈ দিয়া আছে যে আমাৰ জীৱনত আ আমি যদি কিবা বস্তু পাবলৈ বিচাৰোঁ তেতিয়াহ'লে সেই বস্তুটোৰ প্ৰতি লক্ষ্য বস্তুৰ প্ৰতি আমি যদি আ নিশ্চিত থাকোঁ আৰু তাৰ লগে লগে আমি যদি আ কঠিন ৱা কাম কৰি যাওঁ তাৰ বাবে যদি আমি কষ্ট কৰোঁ সেই বস্তুতটো আমি পাম বলৈ সক্ষম হওঁ
হয় হয় ঠিকে কৈছা পিছে অ কিতাপ পঢ়িলে শব্দ বান্ধৰো আ বৃদ্ধি পায় আৰু দখত কথাও উন্নত হয়
হয় পিছে তুমি যদি ভৱিষ্যতে তুমি ভাবা যে মই এইখন কিতাপ পঢ়িব বিচাৰিম তেনেকুৱা কোনখন কিতাপ পঢ়িবলৈ তুমি আহ ভাল পাবা?
উম! এতিয়ালৈ সেনেকুৱা কিতাপ মই অ মানে ভাবা নাই যে মই এইখন পঢ়িম বুলি কিন্তু মই কিতা তাক পঢ়িলেও ইমান খিনি মানে অ আজিকালিৰ অ জানাইতো কিমান দৈনন্দিন জীৱনত কিমান মানুহ ব্যস্ততা হৈ গৈছে যে কিতাপ পঢ়া কিতাপ পঢ়া আজিকালি মানুহৰ পক্ষত মানে ইমান সম্ভৱ নহয়। পিছে যিখিনিত টাইম পাওঁ সেইখিনি টাইমত মই অলপ- চলপ কিতাপ পঢ়িবলৈ মই চেষ্টা চেষ্টা কৰোঁ। যাতে নিজৰ জ্ঞানত অলপমান হেৰি হওঁক। এ জ্ঞান আহক মনোবৃদ্ধিত বা মানে সৃষ্টি হয়। ত সেই হিচাপে মই কিতাপতো অলপ চলপ পঢ়োঁ ইমান ইমানো নপঢ়োঁ। অহ সঁচা ক'বলৈ গ'লে
হয়, আহ তেনেকে মই তোমাক এহাৰ কথা কবলৈ বিচাৰিম মানে তুমি উপদেশ বুলি ভাবিব পাৰা। অ, এ এখন কিতাপ কিতাপ আছে মোৰো এটা শব সপোন আছে এই কিতাপখন পঢ়িলে আমাৰ মানে কিতাপখনত এ যি যিজন ব্যক্তিয়ে লিখিছে তেখেতৰ আহ বাল্য কালত পৰা একেবাৰে কৰ্ম জীৱন। একেবাৰে তেখেতে চাকৰি পোৱালৈকে তেখেতৰ জীৱনত যিমানখিনি আহ আহ
হয় কোৱা?
আছিলে সেই ষ্ট্ৰাগল খিনি তাতে ধুনীয়াকে দিয়া আছে ত' তুমি যদি পঢ়া তাতে তাৰ পৰা এনে মান ইমান ধুনীয়া কথা এটা শিকিব পাৰি যে মোৰ মোৰো এটা সপোন আছে তাৰ মানে আমাৰ প্ৰত্যেকৰে জীৱন বনত কিবা নহয়। কিবা এটা সপোন থাকে আৰু সেই সপোন পূৰণৰ বাবে আমি সকলোৱে বহুত। ষ্ট্ৰাগল কৰিব লাগে হয়।
ঠিকে কৈছা। মই কেতিয়াবা হম। অ সময় ওলাই কেনে। তুমি দি তুমি। কোৱা কিতাপখন মই পঢ়িবলৈ চেষ্টা কৰিম। অহ যিহেতু তুমি ইমান ধুনীয়াকে কলা যে। কিতাপ উম। বহুত ভাল কথা আছে তাত। আৰু। পিছে তুমি কিতাপটো কেনে। পঢ়ি বেছি ভাল পোৱা।
হয় মই কিতাপখন পঢ়ি আহ কেতিয়াবা কেতিয়াবা মই আবেলি পঢ়ো কেতিয়াবা কেতিয়াবা মই আহ ৰাতিপুৱাৰ ভাগত এঘন্টা তেনেকে ওলাই কেনে পঢ়ো।
হয়। পিছে মইো বেছিভাগ। আবেলি সময়তে কিতাপখন পঢ়ি অলপমান ভাল পাওঁ।
হয়।
আবেলি সময়খন অলপ আজৰি থাকো। তো। আ আবেলি সময়খনতে পঢ়ো।
হয় নিশ্চয় কি সটো বৰ ভাল কথা তুমি যিটো সময় পোৱা সেইটো। সময়তে ধুনীয়াকে কিতাপ পঢ়িলে। আমি ভাবো আমাৰ সকলোৰে ভ বাবে সেইটো বহুত উপ উপকৃত হ'ব। বা লাভান্বিত হ'ব।
ঠিকে কৈছা।
হয় মই তোমাৰ পৰা আজি বহুতখিনি কথা জানিব পাৰিলোঁ শিকিব পাৰিলো তাৰ বাবে বহুত ধন্যবাদ।
মইো তুমি বহুত কথা শিকিব পাৰিলো আৰু তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। অহ। ধন্যবাদ হা।
ঠিক আছে।